হেল'।
অ' কোৱা?
অ' ভইচটো শুনি আছানে মোৰ?
অ', অ' আছোঁ।
কি খবৰ?
আছোঁ ভালেই। তোমাৰ?
ভালে দিয়া।
অ' বাকী কোৱাচোন কি কাৰণত ফোন কৰিলা আ
তাকে বুলো নহয়।
ক'?
দুৰ্গা পূজা আহিলেচোন।
অ' আহিলে।
অ' তাকে বোলো কাপোৰ চাপোৰ কিনিলানে নাই আৰু পূজা ক'ত ক'ত চাবা।
পূজা ক'ত চাওঁ, ক'ত ক'ত বা হয়।
অ'। এনে তুমি ক'ত ক'ত চাম বুলি ভাবিছা?
ভাবিছোঁ এবাৰ যাও অলপ দূৰে দূৰে, তোমাৰ ধৰি লোৱা য'ত ভাল হয়।
উম।
তাতে যাও।
অ', অ'। তাকে বোল, কাপোৰ, চাপোৰ কিনিলা?
নাই, নাই কিনা নাই, তুমি কিনিলা?
মই কিনাই নাই ৰ'বা, কিনিব লাগিবহে আৰু।
অঔ।
টাইম আছেচোন আৰু মানে এসপ্তাহ আছেই।
উম, উম, আছে ক'ত যাবা কিনিব?
অ, ফেঞ্চি বজাৰতে যও নে কি।
অ, পাৰি তোমাৰ ভাল, ভাল কাপোৰ ওলাইছে।
ভাল, ভাল আছে ন, আৰু অনলাইনতো ল'ব লাগিব দুযোৰ মান সি বাৰু অনলাইনত অৰ্ডাৰ দিছো। চো
অ', অ', এনে কি লৈছা তুমি অনলাইনত?
অনলাইনত আৰু আৰু জিন্স, টপ, কুৰ্তা
অ, আচ্ছা।
উ, তাতে গ'লে কি কিনিবা? অ', অ'।
উম
হম।
আৰু মানে চেন্দেল এযোৰ লগা হৈ আছে নে, আৰু। তাকে ভাবিছো ফ্ৰেণশ্বিত চাগে পাম ভাল চাই। উম।
মই মানে ৰিচেণ্টলি গৈ আহিছোঁ ন।
অ', অ'।
কাপোৰ নিকিনিলো দিয়াচোন পইচা নাছিলে তেতিয়া।
অ'। নহলে যাম আৰু এইকেইদিনতে পূজাচোন আহিলে আৰু বেছিদিন নাইয়ে। কালি মানে যাওঁ চাগে, তাকে বোলো আহ
কেতিয়া, যাবা?
নাই, নাই অলপমান মানে পিছবেলা যাওঁ আৰু তিন, দুপৰীয়া ধৰি লোৱা অলমান পিছবেলা। নিচিনা, চাৰিটা মানত।
অ', অ', হ'ব।
উম। তুমি যাবা নে, কি?
অহ, যাম।
অ, ওলাবা নহলে আমি একেলগে
অ, হ'ব।
অ'।
তুমি এনেই গ'লে এতিয়া কি, কি কিনিবা তাতে?
তাতে আৰু গ'লে চেণ্ডেল, তেণ্ডেল চাম আৰু চেণ্ডেল কিনিম তাৰ পিছত কুৰ্তি চেট ভাল পালে কিনিম আৰু মাহঁতৰ কাৰণেও লোৱাই নাই নহয়, একো।
অ, তাতে ল'বা মানে একেলগে।
অ, মাহঁতৰ কাৰণে ঘৰৰ বাকী হেৰিহঁতৰ কাৰণে আমাৰ টিকলা এটা আছে ন, দাঁত দাই
অ'।
তেনে অলপ ল'ব লাগিব আৰু চবৰে কাৰণে।
আচ্ছা, আচ্ছা, ঠিকেই আছে।
উম। বজাৰ আছে আৰু অলপ চলপ।
হা, হা?
সেইখিনিয়ে বজাৰ আৰু বেলেগ একো নাই আৰু।
অ', এনে তোমাৰ তুমি এনে কিমান মান নিবানো পইচা লগত?
পইচা কিমান বা এতিয়া মানে নিম আৰু অলমান চবৰেখিনি কিনিব লাগিব ন' অলপটো লাগিবই বেছিকে। আৰু মানে এইবাৰ দুৰ্গা পূজাৰ মানে বনাই থৈছিলে আমাৰ অফিচৰ পৰা।
অ'।
ত' সেনেকে অলমান আছে আৰু।
আচ্ছা আচ্ছা এনে তুমি কি অফিচত কাম কৰি আছানো?
অ', মই ইয়াতে এইটো বুলি কয় কিবা হেৰি যে কম্পেনী হয় এটা। মানে গভাৰমেন্টৰ আন্দাৰতে হয় আৰু।
আচ্ছা আচ্ছা ভালেই চুন তে।
হয় চলাৰ প্লেনেত যে।
অ'।
তাৰে আৰু
আচ্ছা ঠিকে আছে।
উম, মানে তুমি কি কৰি আছা এতিয়া?
মইতো বৰ্তমান স্কুল এটাত এনে কাম কৰি আছিলোঁ তোমাৰ।
উম।
মানে তোমাৰ বাচ্ছা মানে হে কৰিব লাগে আৰু তোমাৰ এইবিলাক যে থাকে আজিকালি প্লেগ্ৰাউণ্ড দৌৰ যে তেনেকুৱাত আৰু।
উম, ঠিকে আছে। সেই গেম হয়নে আৰু মানে নিজকো লাগে দিয়াচোন।
টো হয় এতিয়া মানে চামাৰ ভেকেচন পৰিছেটো সেইকাণে বন্ধ আৰু।
অ', ঠিকে আছে। এতিয়া তুমিটো বন্ধ পাবা একদম?
উম।
ঠিকে আছে। নে এতিয়া কত ক'ত যাম বুলি ভাবিছা?
লাল গণেশৰ পিনে হৈ চোন লখৰাৰ পিনে। তাৰপাছত তোমাৰ এইটো কি কয় ইটা নগৰৰ পিনে।
অ', সেইফালে বহুত ধুনীয়া হয় ন'। আৰু মালিগাঁওৰ ফালে যে ইমান ধুনীয়া হয় পূজা।
উম, উম, বহুত ভাল হয় কিন্তু।
উম, উম। তাকে আৰু, আৰু চাকি তাকি জ্বলাব যাব লাগিব আৰু।
উম, চাকি চাগে তোমাৰ মই হেৰিতে দিম এইটো দুৰ্গা মন্দিৰত।
অ', অ'।
তাতে শৰাই মানে আমাৰ প্ৰত্যেক বছৰে দিয়ে যে। তোমালোকৰ দিয়ে নে?
উম, আমাৰ এনে চাকি জ্বলাই আৰু চবে।
আচ্ছা আচ্ছা আমাৰ মানেটা শৰাই দিয়া পৰেতো। তাতে জ্বলাও আৰু ইয়ে
অ'। দে তেতিয়া, লগ পাম নহ'লে আমিও তাতে যাওঁ ন'।
অ', তোমালোকে দিনত যাবা? নে দিপৰীয়া টাইমত যাবা?
এ, ৰাতিপুৱা যাওঁ আৰু তেতিয়া ৰাতিপুৱা গ'লে ভাল।
অ', অ'।
ত' বহুত ভিৰ হৈ যায়।
উম আৰু মানুহ কিছুমানে পূজা চাবলেও ওলাই যায়তো
উম
ভালেই ঠিকে আছে তুমি এনে কাৰ লগত পূজা চাবা
মই মাহতৰ লগত চাম আৰু এনেকে লগৰ কেইজনীৰ লগতো যাম বুলি ভাবিছো
অ অ
তুমিও ওলাবা
এ মই টো ভাবিছো কি আহ মানে তোমাৰ দুৰ্গা পূজাত জোনদিনাখন শেষ হয় তাৰে আগদিনাখন আৰু
অ
তাতে ৰাতিটো ঘূৰিম বুলিয়েই আৰু
অ অ গোটেই কেইটা মানে দূৰত চাব লাগিব
অ মানে তেনেকুৱাতে যাম আৰু মানে গোটেই কেইটা চাম আৰু মানে ভিৰো অলপ কম পাম আৰু
অ হেয়াই আৰু মানে ৰাতি মানে বেছি ৰাতিকে চালে অলপ ভিৰটো কম থাকে আৰু
অ
হ'লেও মানে আজিকালি থাকে এতিয়া মানুহ সবতে গোটেই ৰাতিটোৱে থাকে
আজিকালি থাকে বাৰু
উম মানে সবে যায় আৰু নোযোৱা মানুহ নাইয়ে
উম সবে মানে আজিকালি কাম-চাম কৰি ৰাতিহে যায় তোমাৰ ভাত-পানী খাই লৈ পেলাই
হেয়াই আৰু
বাকী মাহঁতৰ খবৰ কি
তাৰ খবৰ ভালেই আৰু
অ
তোমালোকৰ সেইফালে বতৰ কেনেকুৱা এতিয়া
আমাৰ বৰষুণে দি আছে
আচ্ছা আচ্ছা
তোমালোকৰ ফালে
আমাৰো এইফালে বৰষুণে
অ আমাৰ যে আজি ৰাতিপুৱাৰ পৰা বৰষুণ
কি কোৱা
অ
নাই নাই
নাই নাই আমাৰ পানী নাই
আচ্ছা আচ্ছা
মানে দিগদাৰ হয় আৰু ওলাৱা সোমোৱা অহা যোৱা কৰিব
উম
উম
আৰু আকৌ এইফালে জনকপুৰৰ ৰাস্তাটোত যে ইমান পানী হয়
অ হয় নেকি
উম কেতিয়াবা আকৌ পাইপ ফাটিলেও হয় তেনে তেনেকেই কৰো আৰু তোমাৰ মানে
উ বহুত কষ্ট হৈ চাগে
কষ্ট মানে হয় আৰু ৰাস্তাটোতে তোমাৰ যি পানী হয় বাকী এনেই ঘৰে চৰে নহয় বাৰু
আৰুটো বলে কিমান লেতেৰা পানী একদম ড্ৰেইনৰ পানী নালাৰ পানী
তুমি যদি ধুইও আহিছা মানে আকৌ তুমি ঘৰত যাই গা ধুবই লাগিব এনেক
অ আৰু কি বুলি কয়, দূৰ্গা পুজাৰ যদি এনেকে বৰষুণ দি থাকে আৰু বতৰ কি যে হ'ব বতৰটো ভাল কৰিলে ভাল আছিলে।
অ' এনেকে বৰষুণ দি থাকিলে ক'ত যোৱা হ'ব আৰু নাযাও চাগে তেতিয়া।
অ'।
যায়ও ভাল নালাগিব। উম। সেমেকা সেমেকা হ'লে চোন নিজৰে গা চা কিবা লাগে।
সেইটোয়ে আৰু। কিমান আৰু বোকা পানী হৈছিল আৰু কিছুমান জাগাতো পানীও হয়।
অ'।
আজিকালি পটককে পানী হয়।
হ'লেহে ৰক্ষা আৰু।
তাকেহে। বৰ-পূজা কেইদিন বৰষুণ চৰষুণ নিদিলে হ'ল আৰু মানে বেছি ৰ'দ দিলেও বেয়া। য়া ইমান গৰম।
কাপোৰ পিন্ধিব নোৱাৰি তেতিয়া নিজৰ মন পচন্দৰ।
সেইটোয়ে আৰু সমস্যা মানে চবফালে দিয়ে আৰু।
অ'। তোমাৰ এইয়া কি বুলি কয় আজিকালিচোন ছোৱালীবিলাকে বেছি ভাগে মেখালা চাদৰ পিন্ধি পিন্ধিহে পূজা চাই।
অ' আজিকালি মানে নতুন নতুন ফেচন হৈছে আৰু।
আগতে ছোৱালীবোৰে আকৌ জীন্স টপহে পিন্ধি যায়। আজিকালি আকৌ মেখেলা চাদৰ।
সেয়াই আৰু মানে চাকি তাকি জ্বলাব গ'লেতো ভালেই, মেখেলা চাদৰ পিন্ধি গলে।
নাই তোমাৰ ৰাতিও যাই পিন্ধি।
অ'। এয়া আৰু, ছবৰে নিজৰ নিজৰ আৰু
তুমি এনে দুৰ্গা পুজা এইকেইটা যে লাইট জ্বলা বেলুন কেইটা কিনিচানে?
হয় হয় মই কিনিছিলোঁ।
উম, ভাল লাগে ন' হেই বেলুনকিটা?
উম, বহুত ভাল লাগে। তুমি জিলাপী খাই ভাল পোৱানে?
জিলাপী খাই ভাল নাপাওঁ।
হয়।
দূৰ্গা পূজা আহিলে জিলাপি আৰু নিমকিয়ে মেইন।
ক'ত?
ঘৰত থাকিবই সেইকেইদিন।
উম।
সেয়াই পাবা আৰু সুৰমা।
এয়াই আৰু দুৰ্গা পূজা মানে জিলাপী। তাকে।
তুমি এনে কি এই যে তোমাৰ দুৰ্গা মন্দিৰৰপৰা যে তোমাৰ পানী তোলাত যাই তুমি যোৱা নাই?
কি, কৈছা?
তোমাৰ দুৰ্গা মন্দিৰৰপৰা যে পানী তোলাত যায়।
অ' নাই নাই, মই যাই পোৱা নাই।
এবাৰ ওলাবা যাম।
অ' ঠিক আছে দিয়া যাম। এনে কোনদিনা হয়?
তাৰ পিছদিন প্ৰথম দিনাখন হয় নে পিছদিনাখন হয় মই পাহৰিলোঁ।
অ' ক'ত যায় পানী জ্বলিব?
বকিষ্ট যায় তোমাৰ।
অ'। তুমি যাই পাইছা?
উম, পাইছোঁ মই দুইবাৰ গৈছোঁ। এ, যোৱাবছৰ নগলোঁ খালি মই।
অ'।
এইটো বছৰ যাম বুলি ভাবিছো, আৰু ভালে থাকিলে।
অ', অ', ঠিকেই আছে, মই যদি পাৰো, যাম দিয়া।
ওলবা।
উম। কিমান, কি ধৰণৰ নিয়ম থাকে ন, আমিতো গমেই নাপাওঁ।
তমাৰ লাষ্ট দিনাখন আকৌ ভাল লাগে, তোমাৰ হ'লী টাইপৰ খেলে ন।
অ, মানে, মূৰ্তি আনিব যাওঁতে।
নাই, নাই, তোমাৰ, উটাব যাওঁতে।
অ', অ', উতাব গলেতো ভাচনিৰ দিনাখোনো খেলেই, আৰু আনিব যাওঁতেও একেবাৰে
আনিব যোৱা দিনাখন গম নাপাও, কিন্তু মানে, ভাচনিৰ দিনাখন জানো আৰু।
উম, সিদিনাখন ইমান বেয়া লা
উম।
তোমাক ৰ'বা মই অলপ পাছত দি আছো।
অ', অ', ঠিক আছে।
নহয়, নহয়, মানে মোৰ আইতাক কৈছোঁ ৰ'বা।